হেল্ল', অ কি কৰিছা?
কি কৰিবা, এইয়া আছো তুমি কি কৰিছা?
মই এই পথাৰতে আছো। তোমাৰ আহ ট্ৰেক্টৰ লগাইছে, হাল বাই আছে।
অ অ।
তাকে চাই আছো ৰখি।
কি খবৰ ঘৰত?
বাকী ভালেই দিয়া। তোমালোকৰ ভাল ঘৰত?
চলি আছে আৰু দেই মোটামুটি।
অ অ।
তাৰপাছতে খোৱা বোৱা হ'ল নেকি?
খোৱা বোৱা হ'ল হ'ল। তোমালোকৰ হ'ল?
উম খোৱা-বোৱা হ'ল দেই।
উম উম আতছা।
তাৰ পাছতে, বাকী এতিয়া মাহঁতৰ কেনেকুৱা?
মাহঁতৰ ভালেই দিয়া, বৰ্তমান ঠিকেই আছে।
অ।
উম উম।
তাৰপাছতে, উম কোৱা।
এ কি কি এ কি কৰি আছা এতিয়া?
কি কৰিবা আৰু তোমাৰ সেই ইমান গৰম। তাৰ পিছতে বাহিৰত তে অকমান বহিছোহি, সেই আমাৰ মানে ফুল অলপমান সেই কালি কিনিছিলো বুইছানে ফুলৰ টাব অলপ, টাব আৰু সেই এনেকে ফুলৰ পুলি যে আজিকালি
উম হুম হুম বুজিছো।
তাৰপা সেই তেনেকে কিনিছিলো, তাৰপা তাকে সেই অলপমান লগালো। তাৰপা আৰু অলপমান লগাবলে আছে তাকে উ উলিয়াই পেলাই থৈ আহিছো, মই বোলো এইখিনি লগাবহি লাগিব, ইমান ৰ'দ দিছে বাহিৰত মানে তোমাৰ বহুত ৰ'দ, তোমাৰ লগাবলৈও মানে পৰা নাই তাৰপিছতে মই বোলো নাই দেই, অকনমান লাহেকেহে ৰুম হি আৰু।
উম, বুজিছো বুজিছো।
তাৰপিছতে সেইয়াই যেনিবা।
বাকী হেৰি, মায়ে কি কৰিছে?
মা আছে, মা সে তোমাৰ চাহ দিছে তাৰ পাছতে তোমাৰ চাহ দিছে আৰু তেনেকে আছে আৰু কি কৰিব?
দেউতাটো নাই চাগে, ডিউটিত গ'ল?
টা ডিউটি তোমাৰ দেউতা ডিউটিলৈ গ'ল মা আছে বাৰু তাৰপিছতে সেয়াই।
একে ফুলন ফুল চুল কৰিছ নে তোমালোকৰ ঘৰত?
আমাৰ আছে ফুল তোমাৰ আগৰে এতিয়া নতুনকে কৰা নাই আৰু।
উম উম উম।
আগৰে আছে তোমাৰ ফুল বহুতখিনি।
উম গম পাইছো।
সেইখিনিকে ধুনীয়াকে পানী চানি দি থাকো আৰু এতিয়া ৰ'দ যিডাল ৰ'দ ফুল বিলাকো তোমাৰ একেবাৰে মৰহি যোৱা নিছি
অ হৈ যায় অ তাহাঁতকো লাগে নহয়। তোমাৰ বৰষুণ এযাক নাই ক'ৰ পৰা ভাল হৈ থাকিব ও।
বৰষুণ নাই একেবাৰে অ' আজি যিটো ৰ'দ দিছে এনেকুৱা ৰ'দ তোমাৰ যদি ৰেগুলাৰ
অ' নোৱাৰি দেই মানুহ পাগল হৈ যাব উম তোমাৰ ব লাগিছেনে মানুহ এৰা, এই এতিয়া মইে জানানে টাউন যাব লাগে বজাৰ অলপ আছিলে বিয়া আহিছে ঘৰৰ নাই দেই যাবলৈ মোৰ এই মামাৰ বিয়া, তোমাৰ যাবলৈ মানে সাহস হোৱা নাই। এতিয়া আজিহে বোলো পাছবেলা অকমান যাম এতিয়ালৈকে তোমাৰ ৰ'দৰ দেখোন চেং চেং বেংকে ৰ'দডাল দিয়ে আছে, ইমান গৰম উঠিছে নোৱাৰি দেই।
বুজিছো অ' মই বোলো গপকে তুমি উম সেইটোয়ে সেইটোয়ে বোলো বিয়া বুলি ক'লা বোলো তোমাৰে বিয়া নেকি?
নাই নাই নহয় মোৰ মামাৰ হে বিয়া। হেই তাকে তালৈ তোমাৰ মানে বজাৰ অলপ কৰিব লাগে, কিন্তু বজাৰ কৰিবলৈওঁ মানে যাব বলে ইমান এলাহ লাগিছে অ'
উম উম
হে নাই নাই তাৰপিছতে তুমি নাহিলে কেনেকে হ'ব বাৰু, তোমাক কেলে নামাতিম।
উম তাকে তাকে মই নগলে
সেইটোৱে আৰু মেইন কথা। তাৰপিছতে বাকী এতিয়া সেই তাকে ফুল খিনি বোলো, অ' তুম তোমালোকৰ তাত কৰবি আছেনে বাৰু?
আছে আছে।
আছে ন, হেৰি কৰিবাচোন তুমি এই এ' মোক আহিলে লৈ আহিবা চোন তুমি কিবা মানে পুলিয়ে হওঁক বা গুটিয়েই হওঁক হয় মোক মানে ইমান আৰু গুটিৰ পৰা নহয় নেকি, পুলি পৰাই হয় নে? গুটি পাওঁ অ' চাবাচোন, মইয়ো নাজানো কি সপাহ হয়। কিন্তু ইমান ধুনীয়া লাগে মোৰ মানে সেই অ' তোমাৰ সে মোম অ' মোৰ মানে ইমান ই ৰু পেল ৰুবলৈ মন যায় আৰু দেখিবলৈওঁ ধুনীয়া লাগে। তাৰপিছত আৰু এতিয়া, তাকে এতিয়া সেই লতা এটা বিচাৰি আছোঁ লতা ফুল এটা আছে সেইটো নামটো মই বৰ বিশেষ নাজানো দেই তোমাৰ এনেকে মানে সেই পোষ্টত গে ৰ মানে এনেকে প'ষ্টৰ পৰা দি দিব লাগে গেটলৈকে বৰ ধুনীয়াাকে হৈ থাকে মানে। তাৰপিছত, তেনে অ' তেনেকে মই বোলো তেনেকে অকনমান সজাই পৰাই বনাই দিম চোন ইমান আশা এটা আছে। তাকে তোমাৰ বনাবলৈকে মানে কি হয় সেই কৰিবলৈকে আজিকালি পাবলৈও নাই, কিছুমান বস্তুত তোমাৰ ইমান লুপ্ত নিচিনা হৈ গৈছে পাবলৈ নাইকিয়া হৈ হৈ গ গৈ আছে গ'ম পোৱা নে? এতিয়া মানে মই সেই
ত' তোমাৰ অকল ফুল বুলিয়ে নহয়, বহুত বস্তু তেনেকুৱা হৈ গৈছে।
তোমাৰ পা'বলৈকে নাইকিয়া হৈ গৈছে, এটিয়া তুমি বস্তু মানে ইমান হেৰি হৈছে মই এতিয়া তাকে মই বোলো সৰুকে ফুলনিখন মানে মায়ে এনেই কৈ থাকে এতিয়া মইও অকন অকণমান মোৰো সেই বস্তুটোত খুব চখ মানে। তাৰপিছত তাকে বোলো নাই অকনমান ৰুমচোন ইটো সিটোকে নাই।
পুৱা এনেও তোমাৰ শোৱাৰ পৰা উঠি যদি তুমি ফুলৰ গছজোপা দেখা ধুনীয়াকে
অ', বৰ ধুনীয়া লাগে আৰু মোৰ মানে কি হয় মোৰ ৰুম টো তোমাৰ খিৰিকিখন খুলিয়ে গোটেই ফুল মানে, একম ম মোক খিৰিকিখন খুলিয়ে তোমাৰ ফুলৰ গছে ইটো সিটো ফুলৰ ফুলি চুলিবলাক। ইমান ভাল লাগে মানে মই ইমান ভাল পাওঁ কিন্তু পাবলৈ নাই জানানে কিছুমান, এতিয়া সেই তেনেকে কেইটামান
খবৰ কৰি চাবাচোন তুমি।
উম ক'ত বাৰু, নাৰ্চ চাৰি পাই আমাৰ হয় কিন্ত কিছুমান বস্তু ৰ্নাচাৰি ত পোৱা নাযায় মানে কি হয় মানুহবোৰে কিনি কিনি লৈ যায় যে।
বুজিছো অ'।
তাকে ভাবিছোঁ আৰু বোলো কাজিৰঙা অৰ্কিড পাৰর্কতো তেনেকৈ কিনিবলৈ পায় নেকি ন?
অ' নাজানো দেই সেইটো কথা।
মইয়ো সেই লোক মুুখতে শুনিছো নে সেইখনা নাৰ্চাৰী এখন আছে এনেকুৱা মানে তোমাৰ বহুত বিবিধ বিবিধ মানে তোমাৰ আ একদম আন কমন আন কমন ফুল মানে পোৱা যায় বুলি শুনিছো, তাৰপিছত তাৰ পৰা মানে তাকে মই বোলো ফুল অলপ আনিম গে ধুনীয়াকে সজাম।
মই হেৰি তোমাৰ কি এই অহা এই অলপ দিনৰ পিছতে মই যোৱা কথা হৈ আছে মানে হা, যদি যাওঁ তেতিয়া তেতিয়া মই তুমি কোৱা সেই ফুলটো বাৰু লৈ যাম ফুল।
অ' লৈ আহিবাচোন।
আৰু তুমি কি কোনটো ফুলৰ কথা কৈছা গ ত সেই ফুলটোৰ নামটো মোক কবা চোন তেতিয়াই মই যাওঁতে সেই অকৃত প্ৰাক্তন সোমাই পেলে যদি পাওঁ খবৰ।
অ' অ' মই তোমাক কম ৰবা, আৰু হেৰি আছেনে ভাটৌ ফুল আছে নেকি তোমালোকৰ তাত? উম পাৰিলে ভাতৌ ফুলটোও আনিবাচোন। মানে আমাৰ এটা খচ আছিলে কিন্তু সচটো মানে কি হ'ল তোমাৰ এই মানুহে যে খোজে যে তাৰপিছতে তোমাৰ সেই তেনেকে দিলো তাৰ পৰা কি হ'ল এ এ কাক জানো দিছিলো দিয়াৰ পাছতে বস্তুতটো নাইকিয়া হৈ গ'ল নহয়। তাৰ পিছতে সেই মানুহ ঘৰো বোলে মৰি থাকিলে খবৰ লৈছিলো বোলো আছে যদি য দিবচোন তাৰপৰা বোলে নাই নহয় আমাৰো। মৰি থাকিলে তাৰপিছত মৰি থাকিলত ইমান বেয়া লাগিছে আৰু আমাৰ মানে কপৌ ফুল আৰু ভাটৌ ফুল টো প্ৰতিবাৰে বিহুত মানে ঢেৰ লাগে। এইবাৰ তোমাক কপৌ ফুল মা ত্ৰ এপাছি এপাহ জানানে? বৰ বেয়া লাগে মানে। অ', তুমি আহোতে তেতিয়া লৈ আহিবাচোন, যিমান পাৰা। মই তোমাক নামকেইটা দিদি দিম বাৰু হোৱাটছাপতে।
ঠিক আছে ঠিক আছে হ'ব।
তাৰপিছতে বাকী এতিয়া মাহঁতে কি কৰিছে?
মা আছে তোমাৰ, ভাত চাত বনালে বনাই খাই বৈ এতিয়া অকণ, জীয়াইছেগে। মই তাকে এই তোমাৰ ট্ৰেক্টৰ খন আহিলে তাকে পথাৰত ওলাই আহিলো। তাৰপৰা সেই হাল বোৱা হৈ আছিলে
উম, উম।
তেনেকুৱাতে তুমি ফোন মাইলা।
অ', গম পাইছো।
বোলো কিবা মনত পৰিল আজি এনেতো মনত মনত নপৰেই। কিবা মনত পৰিল আজি এনেইতো মনত নপৰেই।
এ নহয় অ', মনত নপৰা নহয়। কি হয় জানানে? সময়বোৰৰ নাটনি আচলতে আজিকালি। আজিকালি তোমাৰ মানে কি সেই তোয়ে মানে এতিয়া তুমিয়ে ধৰিলা ঘৰৰ পথাৰৰ কামত লাগি আছা ময়ো সেই তেনেকে নিজ জৰ তোমাৰ হেই সৰুকে কিবা এটা কৰি আছোঁ। সেইটোত ধইলোৱা লাগি থাকোঁ। এ আচলতে তেনেকে মানে কি হয় সময়বোৰ তোমাৰ নিমিলেগে অ'।
আৰু ব্যস্ত হৈ থাকিলে সময় তেনেকে মিলাবলৈও দিগদাৰ নহয়, কিবা এটা কামত তুমি এতিয়া লাগি আছা। ঘপ কে তুমি সেইটো কাম এৰি পেলাইনো
নোৱাৰা। আৰু তুমি কি হয় অ', আৰু এই গৰম দিনকেইটাত কি হয়, তুমি এবাৰ যেত তিয়া ফোন এটাকে লৈ, ফোনটোকে লৈ পেলাই তুমি অকনমান ফে ফেনখনৰ তলত সেই কামটো আৰু ঘূৰি গৈ কৰিবলৈ মন নাযায় আৰু।
নযায়।
মানে সেই জোৰকন নাথাকেগে, যে এই কামটো কৰোঁ বা কৰিমে। মন নাযায় আৰু।
উম, সেইটোয়ে, সেইটোয়ে। দিগদাৰ, অ'।
তাৰপিছতে এতিয়া বাকী চাহ-তাহ খা, চাহটো তুমি নোখোৱাই নহয় আৰু?
চাহ নাখাওঁ। চাহ তোমাৰ মই নোখোৱা বহু বছৰ হ'ল।
তাকেহে।
হেৰি এটো কি কয়, বাকী ওলাই-মেলি যোৱা নাই?
ওলাই-মেলি যোৱা নাই তেনেকে। ওলাই-মেলি ক'তো যোৱা হোৱা নাই যেনিবা। তাকে আৰু এ এতিয়া ভাবি থৈছোঁ বোলো কি, পৰীক্ষাটো শেষ হ'ল যেতিয়া এতিয়া আও ইফাল-সিফাল কৰিম অক অকমান যাম আৰু ইফালে-সিফালে। ক'ত যোৱা হয় খালি সেইটোহে নাজানো আৰু।
অ', অ', যোৱা যোৱা ফুৰি আহা অকণমান। পৰীক্ষা ৰিজাল্ট দিবও হ'ল চাগে ন তোমালোকৰ?
দিব হ'ল, দিব হ'ল। দিব আজি কাইলৈ ভিতৰত তৰত ওলাব আৰু ৰিজাল্ট।
বা!
তাৰপিছতে কি হয় আৰু তাকে খুৱাব লাগিব খুৱাব লাগিব আহিবা য, আহিবাই নহয় ইয়ালৈ বা ঘৰলৈ আহোতে আমাৰ ঘৰলৈ আহিবা তেতিয়া। অহ, তাকে তাকে বাৰু দিয়া হ'ব বহুত দেৰি পাতিলোঁ ভাল ভালো লাগিলে পাতি আক অহ, ফোন কৰিম দিয়া। অহ, কৰিম কৰিম কৰিম কিয় নকৰিম। অহ' সেইটোৱে আকৌ।
মনত পৰি থাকে দিয়াচোন বোলো আমাৰ আকৌ কৰো বুলি ভাবিলেও কৰিব নোৱাৰো, ব্যস্ত থাকা বুলি।
হয়, হয়, হয়, নাই। নাই একো নাই দিয়া মই কৰিম। কৰিম কৰিম দিয়া। উম। ঠিক
আৰু মই এই ফুল কেইটা মই হেৰি কৰি লৈ যাম বাৰু। যাওঁতে, যেতিয়া যোৱা হয়। ঠিক আছে দিয়া হ'ব।
হেল্ল'। হেল্ল'। অহ' ফোনটো কাটি দিয়া।
উম, ধৰিছো।